হেল্ল' অ' অ' আহিছে, আহিছে।
হেল্ল' ইয়াত এনৱাৰডটো ক'ব পাৰিনে অ' পাই আছো পাই আছো পাই আছো
কিৱৰ্ড
এ একো ৱৰ্ড নহয় বাদ দিয়া
অ' অ',
বাকী কোৱা কিবা।
কিয়ে কওঁ আৰু আজি আজি আজি কি চিনেমা চাইছা?
চিনেমা মই ঘৰত জটিল চিনেমা এখন চালোঁ। সেই চিনেমা খন চোৱাৰ পিছত মোৰ মাথাটো মানে খালী মানে খালী হৈ গৈছে আৰু
আচ্ছা মানে কিহৰ ভূতৰ আছিল?
নহয়, এই ভূটৰ ফিল্ম নাচাওঁ। মই ভূটৰ ফিল্মটো মানে বহুত মানে মোৰ টে মোৰ টেষ্ট নহয় মানে ভূতৰ ফিল্মটো
অ অ অ
অ মানে ভয় কৰো তেনেকুৱা কথা নহয় ভয় নকৰো চাও মই মানো ভোতৰ ফিল্ম ইমান মোৰ টেষ্ট এই এইখন চাইছিলো এইটো যে উম মই আকৌ আহিম
অ আচ্ছা অ অ অ গম পাইছো গম পাইছো
অ এই কি ধুনীয়া ফিল্ম কি ধুনীয়া বনাইছে মই ডাইৰেক্টৰৰ হাতটো চুমা খাই দিবলৈ মন গৈছে একদম মানে হা কি কবা লাম্বা চলি ডাইৰেক্টৰ বিলাক সদায় ভালে হয় যেনেকে এটা জি নামৰ এটা যে আছে
জি গম নাপাও অ আচ্ছা আচ্ছা অহ গম পাইছো গম পাইছো
লম্বা ছালীয়ে মানে মানুহবিলাক ভাল থাকে সায় চিগমা
উম
চিগমা আছে বুজিচান নাই
বাকী কোৱা তুমি আজি আজি পঢ়া শুনা কৰিছানে নাই
নাই আজি কৰাই নাই আজি মই শোৱাতে গল গোটেই দিনটো
ইমান শুই থাকা তোমালোকে ৰাতি নোশোৱা আৰু গোটেই দিনটো শোৱাৰ নিচা ৰাতি নোশোৱা
নাই আজি ৰাতিটো মানে উঠিব লাগিব না
অ আজি তিনটা আজিতো তিনিটাতে এ উঠিম এলাৰ্ম দি থৈ দি
কাৰ ফোন আহেনো আৰু
এই ভাঙি দিয়া ফোনটো ভাঙি দিয়া ভাঙি দিয়া ভাঙি দিয়া
ভাঙি দে ভাঙি দে দাইৰেক্ ফোনটো ভাঙি
ম, এতিয়া খঙে উঠে ইমান ফোন মাৰে।
ভাঙি দিয়া ভাঙি দিয়া ডাইৰেক্ট ফোনটো ভাঙি দিয়াহ। এক ছেকেণ্ড নৰখ ভাঙি দিয়া ভাঙি দিয়া।
মোবাইলটো আধা ভাঙায়ে। মায়ে ভাঙি ভা মায়ে মাৰি মাৰি তলত ভাঙি দিছে।
তোমাৰ মাক মাৰিব নিদিবা আক বিলাক বেয়া কথা এইবিলাক এইবিলাক শিকাইছে নেকি হা তুমি
নহয় নহয় মানে সি বহুত উমহ, ভাইটি বহুত সেই চাই থাকে না, ফোন চাই থাকে। ত' খঙতে মায়, খঙতে মায় তাক মাৰব' এৰি ফোন
দছটা বজাত কাৰৱা আছে আজি।
গম নাপাও।
আজি দছটাত নাই চাগে অ, চাৰে বাৰটাত আছে।
হুম।
দছটাত নাই আজি।
ৰাতিটোয়ে ভাল লাগিব এইকেইটা ইমানটা ভাল নালাগে।
চবে চবে এটা এটা দিলে আমাৰ এমটোৱে দিলে আৰু দিলে। এতিয়া আমাৰ এন এনৰহে বাকী আছে।
উম, তাকে ত। মজা লাগিব আজি।
আজি, আজি, আজি পাৰ্টি হ'ব। মদ খুৱাই পেলাই পাৰ্টি হ'ব আজি।
উম, হ'ব হ'ব।
উম, আজি নহয় নেকি দছটাত।
কি দছটা? অ আজি নহ'ব পাৰে গম নাপাওঁ।
গম নাপা নেকি?
উম, হ।
ৰবা ৰবা। গুগুল কৰো গুগুল।
হম।
এ এইবিলাক বাদ দিয়া তুমি কোৱা এইটো কি বুলি কয়, অ আজি তুমি মোক সুধিছা কি ফিল্ম অ মই আজি কি ফিল্মখনৰ নাম
অ', অ'।
অই এটা কথা জানা নাই তাই যে আছে যে তাই কাৰ্ছটো হেৰাই থৈ আহিল নহয় নিজৰ।
হা কি?
আৰে মানে ফিল্ম চালো হা আমি। ফিল্ম চালো। তাৰছত আহি পেলাই মানে ফোনটোয়ে ফোনটোয়ে হেৰাই আ, মানে ফোনটো থৈয়ে আহিলেহেতেনে এই তলত মানে যোনটো পপকৰ্ন যে লৈ যে তাৰ ট্ৰটো আছিল মানে ফোনটো তাত থৈ আহিনহেতেন হা মই ক'লো কে ফোনটো লৈছানে নাই তাৰপিছত ফোনটো মানে আমি মান উঠিছোঁ ধুনীয়াকে ধুনীয়াকে উঠিলো উঠি পেলে এনেকে যাব ওলাইছো আৰু তাস মই কৈছো ফোনটো কৰ তোৰ। মানে মই মানে হেই যোনখিন ৰেকৰ্ড কৰিছিল সেইসিনি লৈ ল বুলি ভাবিছো ঘৰত গৈ আৰু দিগদাৰ হ'ব এই দিগদাৰ কৰি নাথাকো আৰু। ত, বিলাক মূৰটো ভাবে পঢ়-পঢ়িব বুলি কিন্তু নপঢ়ে নহয়।
হম, হম।
তাছত কয় কি অ ফোনটো ক? ছত দেখিছা কে এই য'ত পপকনে ত্ৰেজে থৈ যে তাতে থৈ আহিছে। সেইটোতো থ'লে হা' তাৰপিছত বাছত উঠিলোঁ আমি ডাউনটাউন নামিলো তাৰপিছত ডাউনটাউনৰ তাৰিকত লৈছে হা মম' চম' মানে মম' কিনিছে। তা তাৰপিছত মানে তেটা পাৰ্চটো চেক কৰে বেগত নাই পাৰ্চটো। তাৰপিছত যি হাহাস তাৰপিছত এতিয়া অলপ আগতে, পুৰিল মানে এই তাত তাতে, সে মলতে আছে মানে থিয়েটাৰত, তাতে এতিয়া মানে পাইছিল, তাই মানে ফোনটো মানে এইটো পালে, যেনেতেনে। পালোঁ আৰ, কালি ল'ব যাব লাগিব এতিয়া। এতিয়া যে এইটো যে ঘূৰাই পালে যে, সেইটো কাৰণে তুমি তাইক পাৰ্টি এটা খুজিবা।
অহ অ হয় কিন্তু পাৰ্টি পাৰ্টি। ইছ ৰাম! কি যে হ'ব, তাই ধেৎ তেৰি!
এই সঁচাকে মই সেইকাৰণে বেগটো মানে আধা চাই থাকোঁতে নিজৰ এই ফালে লৈ লৈছোঁ মানে।
উম, ঠিকেই।
মই জানোঁৱে মালটো অলপ মাগুৰ আছে।
কি যে ভাবি থাকে তায়ো? তায়ো সেনেকে ভাবাই নাই, তাই মানে একদম পূৰা। চ'ব এৰি দিছে আৰু অ অ বিন্দাস! উম! হু।
কি যে হব এই ময়ে লৈ থাকিব লাগিব, কালি যাব লাগিব। আজি দছটাত নাই।
অ! কিয়ত আছে আজি?
এতিয়া শুই যাম।
উম
এতিয়া ভাতটো বাঢ়ি দিবলৈ কওঁ! অঁ এই পাহৰিছিলো, ভাতটো বাঢ়ি দিবলৈ কওঁ, মজাকে।
উম!
তাৰপিছত, তিনটাত উঠিম ডাইৰেক্ট আজি।
আজি আজি চাৰে তিনটাত দুখন মেচ আছে নেকি?
অঁ অঁ! দুখন আছে অঁ! গ্ৰুপ, গ্ৰুপ জে আৰু গ্ৰুপ হেৰি নহয় নহয় নহয়। গ্ৰুপ জে আৰু গ্ৰুপ এফ তোমাৰ মৰজি তুমি জোনখন চোৱা। মইতো ভাই, এইখনেই চাম আৰু আমাৰ! নহয়, নহয়। দুইখন নাই নেকি চাৰে বাৰটাত আছে নেকি?
গ'ম নাপাওঁ। মই দিনত চোৱাতে দুইখনে এটা টাইমতে দেখিছোঁ। কি বা এতিয়া?
হয় নেকি? তুমি ক'ত চোৱা, মোবাইলত চোৱা নেকি, চেনেল?
নাই ফোন! সেইটো চাওঁ, মোবাইলতে চাওঁ, বাকী টিভিত চাওঁ।
অ অ! টিভিটো চোৱা, মোবাইলতো চোৱা, মানে দুটা জেগাত চোৱা।
মানে যিৰ দি মানে অকণমান। ঠিক সময়ত থাকে! বেছি যদি ৰাতি নহয়, তেতিয়া টিভিত চাওঁ, যদি বেছি ৰাতি হয় তে ফোনতে চাওঁ। কিন্তু, আজি টিভিত চাম যিয়ে নহওঁক।
অঁ! টিভিত চাব লাগিব আজি।
তাত টিভিত চাব লাগিব।
অ' ঠিকেই আছে, কিন্তু মদ ছদ গোটাই নল'বা।
অঁ অঁ! দিব মোক পিছত মায়ে।
এতিয়া তুমি যদি, মানে তোমাৰ কি লাগিছে? তুমি যদি আঁ ভৱিষ্যতে যদি খাওঁ বুলি কোৱা ঘৰত, মানে খাবলৈ তোমাক দিবনে?
দিব পাৰে, নাই, পাৰে চাগে, দিব চাগে। সেনেকে ইমানটো নিদিয়ে বাৰু। অ' মানে এতিয়া নহয়, কিন্তু অকণমান ডাঙৰ হোৱাৰ পিছত দিব।
তুমি যদি কোৱা, মানে এই ঘৰত খাম আৰু অলপ এ, এইটো অলপ মানে এন্জয়ৰ কাৰণে খাম আৰু তেনেকুৱা যদি। কোৱাতাতে দিবনে?
অ' দিব। কিন্তু এতিয়া নহয়, অকণমান ডাঙৰ হোৱাৰ পিছত আৰু এতিয়া নিদিয়ে। আৰু মানে ইমানো বেছি নিদিয়ে আৰু কেতিয়াবা কেতিয়াবা সে।
অ' অ' গ'ম পাইছোঁ, নহ'লে মদাহি হৈ যাবা।
উম।
এই ইমান ঠিক নহয়, এইটো বস্তুটো তুমি একবাৰ ট্ৰাই কৰিলে, তুমি গ'ম পাবা এ বহুতৰ ভাল বহুতে মানে বহুত ভাল লাগে সিহঁতক আৰু বহুতৰ লগত নজমে মোৰো লগত নজমিল।
উম মোৰো ভাল নালাগে কিন্তু মানে মান এটা থাকে নহয় নিজৰে তোক খাব কাৰণে অ অ সেইটো।
কিৰা অকল খে মানে খেততে নাথাকে মোৰো আছ মোৰ আছে মোৰ কিমান বস্তু ট্ৰাই কৰা নাই মই বাকী দুটা বস্তুৱে ট্ৰাই কৰিছো মানে যিমান পাৰো কিন্তু ইমান নজমিলে এটাও নজমিল মানে জোম জোমা মানে জমে নে নজমে সেইটো চাবলে ট্ৰাই কৰিছিলো
হোম
নজমিল এটা নজুমিল
মোৰ ভাল নালাগে খাই
উম এতিয়া অকল ইটো বস্তু কৰিবলৈহে বাকী আছে
ইত কোনটো
এইটো নামটো ক'ব পাৰোনে
নাই নাই এনে ফ্ৰাষ্ট লেটাৰ
এই নকওঁ যোৱা তোমাক
তেন্তে হব দে
তোমাক নকওঁ
কিন্তু এনেই কিন্তু ভাল নালাগে মোৰো ফাল্টু লাগে কিন্তু মানে এনে
খাবা খাবা একদিন খাবা ক'ত পাহাৰে চাহাৰে নাজাবা কিন্তু দেই
এ নাই উ উলটি পৰিলে চেচ
এইটো পাহাৰত যায় নেকি কোৱাচোন তোমাৰ মানে এনেকুৱা কোবাব না স্থানীয় মানুহ খিনি এনেকুৱা কোবাব দহত আপি মুখা
উম
ইয়াত আহি পেলাই কি কৰি আছ হা? তেনেকে কোবাব। অই, এতিয়া ভাতটো খাই পেলাই শুই যাওঁ বুইছানে একদম তিনিটাতে উঠিব আছে।
একোচোন নহ'বচোন এটা নহ'লে কৰা।
কৰিম ভাই, ভাতো খাই থাকিম কৰিও থাকিম বুইছা নে আমি মানে মাল্টি টেলেণ্টেড বুলি কয় যে, এই বহুতে যে দুই, দুই মিনিট যে, লাগে মেগী বনিবলে মেগীটো বনিব দি পেলাই হেৰি যে, কৰি লৈ যায় এইটো যে, এছ
উম,
টাইম মেনেজ
তেনেকোৱা টাইম মেনেজমেণ্ট, মালটিটেলেণ্টাৰ মানুহ মই।
উম,
হেৰি, বাকী আৰু-আৰু কিবা কথা তুমি, একো চাহ তাহ নাই নেকি ক'বলে মোক?
তাকে একোকে নাই।
হয় নেকি, ৰ'বা মই তোমাক চাহ দুটামান কম।
এ-ৰ এক মিনিট ৰ' চাই লওঁ কিমান হ'ল টাইম।
হ'ল কৈ আছোঁ মই
উম, টাইম হৈয়ে গ'ল।
তুমি মই কৰোঁ।
মোৰ তাতে যাব নেকি, নাযাব চাগে মোৰ তাতে?
কিয় নাযাব?
ৰ' চাওঁ এক মিনিট চাই লওঁ।
তোমাৰতো বহুত বাকী আছে দেই মা কচোন কিমান